অ'।
অ', কি কৰি আছা?
এ আছোঁ দিয়া।
অ', খবৰ খাতি ভাল?
অ', ভালে আছা?
উম আছোঁ।
এ বানপানী হ'ব গম পাইছা এতিয়া?
অ', পানী বলে বাঢ়িছে অ', আমাৰ ফালে নাই দেখোন। আমাৰ এইফালে ধানে ৰুব পৰা নাই ৰ'দৰ হেৰিত
পানী নাইকিয়া।
উম পানী নাই, যি পানী পৰে তাই মানে পানী নৰয় গৈ।
উম।
সেয়ে খেতি বাতি সেনেকে কৰিব পৰা নাই, মেচিনেহে পানী দিব লগা হৈছে। উম।
শিৱসাগৰ সেইটো চাইডেটো বহুত বানপানী ন, অ'।
এতিয়া পানী হেৰি, একো কৰিব পৰা নাই ন, খেতি বাতি তে, অ', অ'।
আমৰো একে, পানী নাই খেতি কৰিব পৰা নাই। কোনোবা ফালে পানীয়ে নাই, কোনোবা ফালে পানীয়ে পানী।
উম, হয়। যিয়ে যিয়ে পানী আহে সেইদিয়ে সেইদিয়ে ন, নানান ধৰণৰ বস্তু উটি আহিব যাব ধৰ গেলা পচা বিলাক ঘৰ দোৱাৰ ভাঙিব, উম হয় অ অ অ।
কি কি নিয়ম এটা চাইডে পানী এটা চাইডে নাই।
তাৰ মানে এ বান্ধ বিলাক মাৰি দিয়া হয় যে আলি বিলাক সেয়া আলিবোৰ মাৰি দিয়াৰ কাৰণে - কাৰণে পানীখিনি আহিব পৰা নাই।
উম, আমাৰ সেইটো ভাল হৈছে, সেইটো চাইডে আচলতে সেইটো চাইডে আগতে ইমান বানপানী নহয় যে ইমান গু- ৰুত্ব কম আছে মানে, সেইটো ওজনি অসম সদায় বানপানী নহয় ইটো পায়ে, নামনিত
উম, বহুত কম হয়।
উম। এইবাৰ মানে বেছিকে, উম।
ঠাই ঠাইতে ইমান পানী ঠাই ঠাইতে পানী নাই ন? ভাবি চালে আগতেটো এই ইফালে বান্ধ মৰা নাছিল, পানী অলপ পানী বাঢ়িলে পানী সাওতকে সোমায়ে। এতিয়া তোৰ পানী যেতিয়া বান্ধ মাৰি দিয়া হ'ল, এটা চাইডে ভালো হৈছে। পানী সোমালে সাওতকে সোমাই ধান সোপা মাৰি লৈ গুচি যায়গৈ, উম। এতিয়া তাৰমানে অলপ কষ্ট হৈছে, বৰষুণ পৰিলে হব।
অ বৰষুণ পৰিলে বা মেচিনে পানী দিও খেতি কৰিব পৰা যায় ন।
হয়। অ' হয়, আগতে কম পানী অলপ পানী অহাৰ লগে লগে ইমান পানী হয়।
অ', বানপানী আহিলে কাৰো একো ভাল নহয়ে চাব গ'লে। বহুতৰে কষ্ট হে, গৰু পৰা আদি কৰি ন, উম। জীৱ-জন্তু প্ৰত্যেকৰেই কষ্ট।
হয়, উম। এতিয়া জীৱ-জন্তু এতিয়া হেৰিত দিবৰ কাৰণে পথাৰত দিবৰ কাৰণেটো জেগাই নাই, সকলোৰেটো ধান লগাইছে। পানী আহিলোটো ঘাঁহ বনবিলাক চবতো মাৰি লৈয়ে যায়। তাৰপাছত পলশ পৰি যায় হয় নে, এতিয়া গৰুৱে খাব বেমাৰ হ'ব হাগনি হ'ব ন সেয়া খালে। এনে গৰু জীৱ-জন্তুৰ কাৰণে মানে বহুত অসুবিধা হয় পানী আহিলেও। থাকিব জেগা নাই, আৰু গছ বন উম হয়। চবৰে অসু- বিধা হয় বানপানীয়ে আহিলে, তে ঘৰত য'ত য'ত হৈছে পানী বিলাক ঘৰ দুৱাৰটো চব ভাঙি চাঙি লৈ আহিছে হয় নে। আৰু এ যিমান এতিয়া জাবৰ জোথৰ বিলাক আহিছে গেলা-পচা তাৰ পৰা বেমাৰ হৈ-
অ, চব পানী মিক্স হৈছে লেট্ৰিনৰ পানী, জাবৰ নৰ্দমা পানী চব মিক্স, সেই সোপা গচ'কিলে মানুহৰ বেমাৰ হ'ব।
বেমাৰ হ'ব, এ দুৰ্গন্ধ কেঁচু বিলাক মৰিব হয়নে। দুৰ্গন্ধ হ'ব, হয়। সেয়ে এতিয়া মানুহৰ দুৰ্গতি দেখি তাৰমানে বেয়াও লাগে।
বেয়া লাগিছে সেইবোৰ চাইডে মানুহৰ এ মোবাইলে টিভিয়ে দেখি আছো বাত- ৰিত, একে বহুত অ হেৰি ল হৈছে। হয় নহয় বাও এতিয়া যেনে নহক মানুহখিনিক বচাই পেলাই পিছত, অ এতিয়া বান্ধ পানীত বান্ধ মাৰিবও নোৱাৰে হয়। এতিয়া যিখিনি মানুহে কষ্ট পাইছে অ কষ্ট পাইছে সিহঁতক উদ্ধাৰ চোদ্ধাৰ - কৰিবলে
অ হাৰ সিজোৱা অ কিছু ক্ষেত্ৰত মানে সাহায্য দিছে ঠায়ে ঠায়ে য'ত মানে পানী বেছি হৈছে গৰু জীৱ জন্তু থাকিব নোৱাৰা হৈছে হয় সেনেকুৱা চাইডে যেনিবা সাহায্য দিছে আৰু ক'পৰা নো সাবৰ জো চৰ যদি মাৰি লৈ যায় হয় নে খাব কৰ পৰা এতিয়া মানুহে সহায় কৰিলেহে
ঘৰ চব এতিয়া ঘৰৰ ভিতৰত পানী সোমোৱা মানুহ মানে অ যোনে ওপৰত তুলি তুলি থব পা
একো নাইকিয়া হৈ যাব
সিকনে যি বাচিলে বাকী মানুহ তো বেছিভাগ ধনী নহয় জানো বেছিভাগো আ মধ্যবিত্তই আমাৰ
চব খাই বৈ চলি আছে উম হয়
অ
যেনে তেনে জীৱন নিৰ্বাহ কৰি চলিহে আছে, খাই আছে, হাজিৰা কৰি হয়নে? উম হয়। উম যা‌ ধনী হোৱা। হয় বোলোঁ সাহ্যত দিব পৰা গ'ল হয়। এতিয়া আমি ধনীও নহয় হয়। কিবা এটা হেৰি কৰি পিনে সাহায্য দিব গোটাই কৰি ঠায়ে ঠাই কিন্তু এনেকুৱা মানুহ আছে যে এ সাহা গোটাই কৰি হ'লেও দিছে। যিবোৰে পায় আৰু হয় উম সহায় কৰি। লাগে আও পাই, পাই‌, পাই, উম, উম কাৰণ সেই। খীয়া বোৰকহে দান দিব লাগে, উম।
বহুতেটো এতিয়া হেৰিত দেখি স্কুল হ। মানুহখিনি একোৱে নাই চাব গৈ ন একোৱে নাই অ
হয়
মথাউৰি চিঙিলে নো বহুত ঠাইতে সেই ওখ ঠাই বিচাৰি বিচাৰি। মানুহ আহি তেনে। কেক খাব এ আজি বাতৰি আহিছোঁ চ
উম উম।
কম কষ্ট পাইছেনে বাও?
উম উম তাপিছত এনেকুৱা কৰিব লাগে ওখ ঠাইলৈ আহিব লাগে সকলোৱে হয়। তাৰ দশ জেগাৰ পৰা আহি তাতে মানে গোট হৈ। এ সাহায্য দিব লাগে চৰকাৰে, চৰকাৰৰ ফালৰ পৰা সাহায্য দি তে উদ্ধাৰ কৰিব লাগে আৰু। আৰু উপায়তো নাই। হয় কেনে কাম কৰি খাব কি কৰি খাব এতিয়া গৰু ছাগলীকো দানা দিব লাগিব খুৱাব লাগিব। ব। এতিয়া কিমান কষ্ট কৰিব কিমান দিব হয়নে উম।
চৰকাৰে পাৰাখিনি কৰিবই, কিন্তু এতিয়া চৰকাৰৰ আশাত নো কেনেকে থাকে বাকী মানুহখিনি ঐ। চৰকাৰ পাব লাগালৈ নাইকিয়াই হব গৈ বানপানী। উম চৰকাৰৰ বস্তু পোৱা এইফালে ৰাখায়ন হেৰি নহয় মৰিবহে পাব। সেইটো নোহোৱা নহয় কিন্তু, চৰকাৰে কিমান ফালে কোনফালে চাব চবতে বানপানী এতিয়া।
চাব দিছে। পেলা চাৰিও ফালে চাব নে, বান্ধ মাৰিবহে নে, সাহায্য। জয় হয় ন' পৰাপক্ষত দিছেই বহুত হয়। উম।
তা'তে মানে নদী কাষৰে যিখিনি মানুহ আছে। হয়।
অ', -অ', -।
উজনি অসমৰ ফালে অলপ বেছিকে হৈছে মানে- আগতে নহয়, মানুহে এতিয়া এইবাৰ বেছিকে বানপানী হৈছে আওঁ।
উম।
সেই অৰুণাচলত পানীটো এৰি দিয়া কাৰণে হৈছে হয়টো। অঁ', - কাৰেণ্ট নাথাকে। কাৰেণটো এতিয়া
কাৰেণ্ট নাথাকিলে এতিয়া পঢ়া। সুনা ল'ৰা-ছোৱালী থাকিলে সেনেকৈ অসুবিধা হ'ব, উমঁ।
সেইটোতো, সেইটো যোগা-যোগ অব্যৱস্থা নাকিয়া হ'ব, আজিৰ দিনত মোবাইলটো ধৰি লওক- চাৰ্জ যদি নাথাকে তুমি কেনেকে বেলেগ এজন মানুহ'লে যোগাযোগ কৰিবা? উম।
অঁ', যোগাযোগ কৰিব, সেই যোগাযোগ কৰিব পৰা নাযাব, কাৰেণ্টটো লাগিব, খোৱা খাদ্য লাগিব সেনে- পানীখিনি আনকে প্ৰথম খাদ্য হৈ আছে, কাৰণ পানীখিনি মেইন হয়নে? পানীখিনি যদি বীজাণু মুক্ত হৈ থাকে, উমঁ। খাব নাপায়। এতিয়া দমকল, কুৱাবোৰ- যদি অঁ' বুৰি যায় গৈ এতিয়া ক'ৰ পৰা কেনেকে কৰি খাব হয় নে।
টেংকিৰ ওপৰত যিখিনি আছিল ধৰি লওঁক কেইদিন খাব যদিহে মানুহৰ টেংকি আছে হয়। সেইটোৱেই আৰু। পানী খোৱা পানীখিনি আচলতে প্ৰধানকে খোৱা পানী
অঁহ', - ফিল্টাৰ কৰি-কৰি খাব লাগিব হয়। এতিয়া বাৰিষা পানী অহাৰ লগে-লগে দমকল, কুঁৱা, লেটি- টিংবোৰ চব যদি বুইছ যায় হয় নে, এ বহুত অসুবিধা হয় সেইকাৰণেই পানীতো ফিল্টাৰ কৰি গৰম কৰি খাব লাগিব, এতিয়া সেয়া পানীটো খাব লাগিব হয় নে।
অঁ', শেষ হব ক' কিমান খাব, কিমান কিনি-কিনি খাব ন' মানুহে কিমান কিনিব। কিনিবৰ কাৰণেও- অঁ।
অ।
সেয়াও খুলিব নোৱাৰে কি ক পছে দ নহক। হবগে একদম বানপানীৰ সমস্যটো ডাঙৰ সমস্যা। প্ৰত্যেক বছৰ এই যোৱা দুবছৰ কমিছিল বাৰু কিন্তু এতিয়া আকৌ একেই হৈছে।
হয়-হয়। পানীয়ে মানুহৰ প্ৰাণ- নাই বানপানীৰ সমস্যাটো থাকিবই, থাকিলেও তাই মানে- বান মাৰি আলি বিলাক হয় কটকটীয়া কৰিব লাগে। সকলৰ।
নাইকিয়া কৰিব পৰা ব্যৱস্থা এতিয়া বহুত হ'ল। আজিকালি- আধুনিক যুগৰ হেৰি নহয় ত' বহুত কৰিব পাৰে নাইকিয়া কৰম বুলি ক'লে কিন্তু চৰকাৰ অ।
উম উম।
মানে তৎক্ষণাত কাম বিলাক কৰি পেলাই থৈ দিয়ে। ভিতৰলৈ ভাবি নাচায় সেই ভিতৰৰ পৰা এনেকে যদি আহে।
উম উম চৰকাৰে ঠিকেই কৰে এইয়া মাজত যে মহলা বিলাক সোমায়। সিহঁতেহে দিগদাৰ কৰে।
মাজৰ বিলাক।
উম এতিয়া এনেকুৱা কৰিব লাগে ডাইৰেক্ট। চৰকাৰে সেইবিলাক দায়িত্ব ল'ব লাগে যে এইখিনি কাম ইমান দিনৰ মূলম হ'ব লাগিব ইমান এনেকুৱাকৈ হ'ব লাগিব। ভালদৰে হয়নে।
এতিয়া কথাটো কৈছো এম এল এ চেমল এ মাজত সোমাব। এ এখন জিলাত কাম আহিছে এম এল এ তটো সোমালেই এম এল এ সোমাই এম এল এ আধা পইচা। পইচা দিলে হে কামটো হ'ব নহ'লে কাম বঢ়াই ল'ব।
উম এই ঠিকাদাৰ বিলাকে কাম বিলাক বেয়া কৰে ঠিকাদাৰ বিলাক অলপ এ। হেৰি কৰিব লাগে মজবুত কৰি ল'ব দিব লাগে ত তাৰমানে গাওৰ মানুহ খিনি সিহঁতে হত। একতা কৰি গোট খাই অ হাই থিকেদা হাৰি। মকা- মিলা কৰি এনেকে আমাৰ ৰাস্তাটো বনাব লাগিব আমাৰ এনেকে কৰিব লাগিব অকল যে সিহঁতাকে দায়িত্ব। তত দিলে সেইটো নহ'ব।
সেইটয়ে গাঁওৰ মানুহক নোসোধে দুজনক সুধিব আ, দুজনৰ কথা। সুধিলেও মানে দেখাই আহে এনে এইখিনি মানুহক বঢ়াই বুলি। ল আ ভাডা কেডা মাৰ লে। ডন ঘোচা থ নে।
উম হা বাৰু অ অ দিয়া হ'ব।
অ পিছত। ফোন কৰিম আক।